হেল্ল'? শুনিছা?
হেল্ল'?
অ, শুনিছা?
শুনিছো।
আহ।
শুনি আছো, তুমি শুনিছানে নাই?
অ, শুনি আছো, শুনি আছো।
মই আছোঁ দিয়া এনে
অ'।
হেল্ল'?
মই আছো এনেই তাকে কথা এটা আলোচনা মইও আছো বাৰু এনেই।
হয়।
ক'ত ঘৰতে আছা?
হেল্ল' অ, ঘৰতে আছো, অ'।
ঘৰত অ, কিবা কৰি আছা।
মানে কি বুলি কয় ভাইটি মানে অলপ পঢ়াই আছিলো মানে।
আচ্ছা।
কি বুলি কয় তাই এবাৰ ক্লাছ এইটৰ হয়।
এইটোত
হয়।
অ, ঠিকে আছে বেছিদিন নাই আৰু মেট্ৰিকলে
তাকেই অ, আৰু দুবছৰহে আছে।
দুবছৰ আছে।
উম।
বাকী অ, বাকী এইবাৰো পূজা আহি আছে, দূৰ্গা পূজা।
হয়।
কত চাবা তোমালোকে? তাকে এবাৰ অ'।
কত চাবা তুমি অ, নগাওঁত চাবা?
নগাঁও আৰু ফালে ৰহা ওচৰতে আছে।
তোমালোকৰ সেইপিনৰ পৰা ওচৰ হয় ন।
ওচৰ হয় ত্ৰিশ কিলোমিটাৰ হয়।
মানে কি বুলি কয় আমাৰ, আমাৰ ইয়াৰ পৰা গ'লেতো বেছি দূৰ হ'ব চাগে।
অ, অলপ দূৰ হ'ব তোমালোকৰ তাৰপৰা আহিলে।
তুমি এ মৰিগাঁও চাইছিলানে নাই?
মৰিগাঁৱত চাইছোঁ আগতে এই মৰি মৰিগাঁৱ বেছিদূৰ নহয় দছ কিলোমিটাৰ হয়।
তোমালোকৰ
আমাৰ অ'।
আমাৰ বাৰু আমাৰ বাৰু মৰিগাঁৱলে সাত কিলোমিটাৰ হয়।
একে ওচৰতে।
অ, তাকে ওচৰে হয় বু ইমান দূৰ নহয় মৰিগাঁৱত মই এবাৰ চাইছোগে গৈ পিনে। এনেই আমাৰ ভোৰবন্ধাত চাইছেনে নাই?
ভোৰবন্ধাত সেইটো চাইডে মই যোৱা নাই কিন্তু এনেই গৈছো লগৰ
চাবলে, তোমাৰ ইয়াত লগৰ আছে নেকি?
সেইটো চাইডে লগৰ ভোৰবান্ধা বুলি হেৰি নহয় এইটো কি বুলি কয় এয়া কাণফলা লগৰ এজন আছে।
অ', কাণফালা ওচ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু।
অ'। সিহঁতক সিহঁতে ফাললে মই এবাৰ গৈছো পূজাত নহয় আৰু এনেই গৈছিলো। এবাৰ তাকে সিও কৈছে পূজা চাবলৈ আমাৰ ফালে আহিবলৈ।
আহিবা নহ'লে ইপিনে চাবলে, কিমান তাৰিখ মানে পৰিছে বাৰু এইবাৰ।
তাৰিখতটো মই এবাৰ চোৱা নাই কিন্তু। লে প্লেনিংটো কৰিছো আৰু, পূজা চাব যাম বুলি নগাওঁ। তাৰিখ চাৰিখ চব বাদ দিছো খালি যোৱাটোহে প্লেনিং কৰিছোঁ।
অ', চাবা যাবা মানে।
অ', যামেই
হয়, মানে আমাৰ ইয়াতো চাব আহিব পাৰা ধুনীয়াকে, আহিবা আকৌ চাবলে।
ভোৰবন্ধা।
হয়।
অ', যাব পাৰি এইবাৰ যাম। ডাঙৰ তাকে গৰমত
হম। কি বুলি কয় ডাঙৰেই হয় বাৰু আমাৰ ইয়াতো।
উম সেইটো চাইদেটো বেং-বেংগুলি সেইটো চাইডে বেংগুলী মানুহ আছে ন'।
বেংগলী মানুহ আছে বাৰু আমাৰ আমাৰ যোনখিনি এইখিনি নাই বাৰু পূজাৰ যোনখিনিত হয় মানে সেইখিনিহঁতৰ মানে আগুৱাই পিনে অলপ মানে আছে বেংগলী মানুহ।
আছে ন', অ', সেইকাৰণে ডাঙৰ হয়।
হয় মানে কি বুলি কয়, ইমানো নহয় বাৰু আছে আৰু মানে ক'বলৈ গ'লে মানে আছে আৰু মানে এনেকুৱা নহয় যে নাই এই বেংগলী মানুহ তেনেকুৱা নহয়।
উম, উম।
মানে বেংগলী মানুহখিনি এনে মানে আমাৰ লগত থাকি থাকি মানে সিহঁতে সেইবিলাক ভাষা নকয়। আমাৰ এনেকুৱা নৰ্মেল ভাষাটোৱে কয়। স বেংগল অসমীয়া চলে আৰু মানে সিহঁতৰ ভাষাটো নকয়ে। নকবা যে তুমি এই, নহয় মানে সহঁতক মানে নকবা দেখিলে যে সহঁতে বেংগলী মানুহ বুলি।
অ', মানে একদম পোৰা আমাৰ, আমাৰ নিচিনা মানে মিলি গ'লা।
অ', মানে তেনেকুৱা মানে, ইমান মানুহ নাই যে তেনেকুৱা মানে বেছি হোৱা হয় মানে কি বুলি কয় সিহঁতে বেংগলী ভাষাতি ক'লে হয় আগতে আমাৰ লগত থাকি থাকি মানে সিহঁতে নৰ্মেল আমাৰ অসমীয়া ভাষাটোৱে কয়।
উম। হ'লেও সিহঁতৰ মাজত পাতে ছাগে আৰু।
সিহঁতে মানে তে সিহঁত আমাৰ মানুহ বিলাকেই পাতে বে কৈ, সেই পোৱা কি বুলি কয় পূজাটো।
অ', অ'।
মানে সিহঁতৰ মানুহ বিলাকে আছে যে পাতে যে এইটো নহয় আৰু আমাৰ মানুহ বিলাকে
উম, আমাৰ অ' আমাৰ মানুহো তাতে সহযোগ কৰে, উম।
মানে তিনিদিন হয় ক'ত ক'ত মানে আমাৰ ইয়াত আৰু মৰিগাঁৱত চাম বুলি ভাবিছিলো, তুমি যদি মই নগাঁওত চাব যোৱা একেলগে যাম নহ'লে চাবলে হ'ব।
অ'কে হ'ব জনাম বাৰু কোনদিনা যোৱা হয়, তিনিদিনৰ ভিতৰত, যিকোনো এটা দিনত যাম আৰু।
অ', তোমালোক কোনদিনাখন যাবা আকৌ চাবলে?
আমি ছেকেণ্ড দিনা যাওঁ।
অ' ছেকেণ্ড দিনা যাবা নেকি। এনেই সন্ধিয়া সময়তে যাবা চাগে, ৰাতি যাবা।
অ' সন্ধিয়া সময়ত যাম অ'। দহটা এঘাৰটা মানত ঘৰ, দহটা এঘাৰটা মানত ঘৰ আহি পোৱাকে যাম আৰু।
উম, তেনেকুৱা মনতে মানে আৰু অলপ মানে কি বুলি কয় সোনকালে গ'লে মানে সোনকালে হাত আহিব পাৰি মানে দেৰিকে গ'লে দেৰিকে আহিব পৰা যায়।
উম, মানে কি হয় মেইন কথাটো উম, পূজাতো মানে সন্ধিয়া সময়ত চাইহে ভাল লাগে দিনতটো একো ভাল নালাগে।
উম, তাকে মানে কি বুলি কয়, ৰাতি অলপ যাই পিনে অলপ ভাল লাগে দিনত
উম।
মানে বেছি ইমান ভাল নালাগে।
দিনত একো লাইট চাইট ডেক'ৰেশচন বোৰ একো নহয়েগে নেট-নেট-নে নোৱাৰিয়া।
ৰাতি গ'লে মানে এইবিলাক চব ওলাই যায়, ডেক'ৰেশচন বিলাক কেনেকুৱা ক'ত থাকে।
উম।
আজিকালিতো এনেও ৰাতিয়ে চাই মানুহবিলাকে ক'তনো দিনত
দিনত নাযায় আৰু এই সৰু সৰু পোৱালিসোপা বেলেগ কথা আৰু।
অ' এনে সৰু সৰু ল'ৰা-ছোৱালীবিলাকতো দিনতে চাই গৈ মাকহঁতে লৈ গৈ আনেগৈ।
লৈ যায় অ' খেনতেটো একো ইমান এটা বুজি নাপায় আৰু।
অ' মানে আমাৰ এইপিনে প্ৰগ্ৰামো হয় ধুনীয়া মানে হেৰি আধুনিক নৃত্য প্ৰতিযোগিতা।
উম।
হয় আৰু কি বুলি কয়, আৰু গায়ক আনে, তেনেকে লাষ্টৰ দিনাখন তিনদিন পা তিনিদিনৰ লাষ্টৰ দিনাখন মানে কি বুলি কয় গায়ক আনে। আৰু এই দুদিন গান প্ৰথম দিনাখন মানে গানৰ মানে হয় আৰু, এবাৰ চাগে জুবিনৰে হ'ব চা এ, গানৰ সেই কম্পিটিচন। অ' মানে তেনেকুৱা কম্পিটিচনে হ'ব চাগে প্ৰথনা দিনা খন, প্ৰথম মানে প্ৰথম দিনাখন গানৰ কম্পিডিচন হয় নেক্সট দিনাখন ডান্সৰ হয়। আৰু লাষ্টৰ দিনাখন তিনদিনৰ দিনাখন মানে গায়ক আনি পিনে শেষ কৰি দিয়ে আৰু।
শেষ কৰি দিয়ে অ' এনেটো হ'লেতো ৰাতিয়ে হ'ব চাগে প্ৰগ্ৰেমবোৰ।
অ' প্ৰগ্ৰামবোৰ ৰাতিয়ে হয়। আহিবা নহ'লে। চাবলে আমাৰ ইয়াত, ৰাতি আহি যাবা ধুনীয়া প্ৰগ্ৰাম চাবাহি, পূ-পূজা চোৱা হ মানে প্ৰগ্ৰাম চোৱা হ'ব তেনেকুৱা।
অ'। তুমি যিমান কেইটা প্ৰগ্ৰামৰ কথা ক'লা আৰু যাবতো মন যাবই আৰু, আমাৰ ইয়াতে মানে তেনেকুৱা প্ৰগ্ৰেমটো নহয়।
কি বুলি কয় লাষ্টৰ দিনা মানে অ' তোমালোকৰ নহয় নেকি।
না নাই।
মানে কি বুলি কয় লাষ্টৰ দিনাখন গায়ক আনে মানে সেদিনাখনে চাব পাৰিবা কাক আনিবো গম পোৱা নাই বাৰু এবাৰ।
উম, উম।
আনিব চাগে কাৰোবাক এটা গম ম এতিয়ালৈ মানে কনফাৰ্ম হোৱা নাই হেৰি চেৰি মাৰা নাই বেনাৰ চেনাৰ মাৰা নাই, বেনাৰ মাৰা নাই এতিয়ালে কাক আনে গায়ক।
এনেতো প্ৰত্যেকবাৰে এনেকুৱা প্ৰগ্ৰেমটো হয় আৰু।
হয় তেনেকৈ হয় বাৰু।
উম।
তোমালোকৰ সিপিনে নানে নেকি? হা হা, কি কৈছা?
মানে তুমি তেনেকুৱা প্ৰগ্ৰেমাৰ, তুমি তেনেকুৱা প্ৰগ্ৰেমক সহযোগ কৰা নাই।
মানে আগতে মানে কি বুলি কয় কৰিছিলোঁ বাৰু এতিয়া নাই তেনেকুৱা ডান্স কৰিছিলোঁ আগতে এতিয়া নাই নকৰোঁ।
আচ্ছা, নে গাঁৱৰ লৰা ছোৱালী বোৰ ছাগে ডান্স চানস নাচা সেইবিলাক থাকে চাগে আধুনিক প্ৰতিযোগিতা সেইবোৰ গান চান গাঁৱৰ মানুহ ল'ৰা ছোৱালী বিলাগে উম,
তেনেকুৱা বহুত আছে আমাৰ ইয়াত কৰে, আমাৰ ভণ্টী খুৰাৰ জীয়েক আছে তাইও কৰে
তাইও কৰে নেকি?
হয়, আছে আমাৰ ভণ্টিও কৰে বাৰু এতিয়া ভণ্টিও মানে তাই এতিয়া গুৱাহাটীতে আছে সি ত' সেই কামৰ কাৰণে।
ভন্টি কিবা পঢ়ি আছে নেকি?
ভন্টি মানে কি বুলি কয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ব আৰু এতিয়া মানে কি বুলি কয় এই খেল ফুটবল খেলে নহয় তাই।
বা, ফুটবল খেলে নেকি?
অ', হয়।
অ', ভালেই দেখোন ফুটবল প্লেয়াৰ হয়। উম, বেলেগ আৰু না লাগে আজিকালি। উম, গুৱাহাটী ক'ত থাকে?
গুৱাহাটীতো কি বুলি কয় হেৰিত এইটো নামটো পাহৰিছো ৰবা। গেম খেলা নহয় আৰু আগাই যাব লাগে
অ', অ', তাতে মানে আমাৰ দাদা এজনো আছে উম,
অ', মানে তোমাৰ লখৰা ওচৰতে বাৰু লখৰা তাতে থাকে বাৰু। এ তাতে গেম চেম খেলি থাকি যে অ', মানে কি বুলি কয় আৰু তাতে কোম্পানী এটা কাম এটা আছে তাতে মানে কৰি থাকে আৰু।
অ', দুইটাই একেলগে কৰে আৰু।
হয়,
ঠিকে আছে উম, আজিকালি খেল চেলবোৰত লাগেই
এনেও মানে কি বুলি কয় আৰু হে পুলিচ মানে এইবিলাকৰ কাৰণে অলপ বেছি প্ৰয়োজন হয়, সেই নেশ্যনেল চাৰ্টিফিকেটবোৰ অলপ এছ এছ এ। মানে এনেকুৱা এনেকুৱাতো হেৰি কোটাৰ কাৰণে নেচনেল কোটাৰ কাৰণে এনেকে কিবাতো এছ এছ চি এনেকে আহে নহয়। স্প
উম, উম, আহে।
অ', মানে এবাৰ ভণ্টিৰ কৰিম বুলি কৈছিলে মানে এইটো কি বুলি কয় কাষ্ট চাৰ্টিফিকেটতো কাৰণে কৰিব নাপালে।
অ',
মানে এইটো কাষ্ট চাৰ্টিফিকেটটো ডিজিটেল কৰা হোৱা নাছিল যে
ডিজিটেল নহলে কি নলৈ নেকি?
অ', মানে আমাৰ ইয়াত বা অসমত বাৰু পাৰে বেলেগত মানে কি বুলি কয় হেৰিত নোৱাৰে মানে এইটো আৰু
অ', অ', ডিজিটেল লাগে বেলেগৰ মানে ডিজিটেলটো লাগে উম,
হয়, হয়, বাকী কি কৰি আছা এতিয়া?
কৰিছা ন '
দিয়া হ'ব দিয়া নহলে মানে ভাতটো খাব মাতি আছে মা।
অ', হয় নেকি দিয়া ঠিক আছে বাৰু আমাৰো হৈছে আৰু
অ', দিয়া হ'ব দিয়া পাছত কল কৰি আছো দিয়া। অ', অ', দিয়া।